অ'। কি কৰি
আছিলো এনেই অলপ, এই বিহু গান শুনি আছিলো।
হেল্ল'।
উম, সেই অলপ বিহু কণ শুনি আছিলো জুবিনৰ।
তেওঁৰ জুবিনৰ গান ভাল লাগে নেকি?
ভাল লাগে, জুবিন ডাঙৰ বিহু গানবোৰ শুনি ভাল লাগে। কিয়নো বিহু আমাৰ জাতীয় উৎসৱ, ত' বিহু গান শুনো, আমাৰ প্ৰত্যয়েকৰে ক'বলৈ গ'লে কৰ্তব্য নিচিনা আৰু।
বিহুৰ কথা, তুমি আৰু কি ক'বা।
কি কম, বিহু আমাৰ জাতীয় উৎস, বিহু অবিহনে অসমীয়া আধৰুৱা কবলৈ গ'লে, বিহু অবিহনে অসমীয়া মানুহ কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে।
ঠিক কৈছা, মই হ'ব বিহু মই ক'ম বিহু অসমৰ সমসা সংস্কৃতি ঐতিহ্য পূজা আৰু পৰম্পৰাক প্ৰতিফলিত কৰে। ই অসমীয়া জাতিৰে এক পৰিচয়। তুমি কি ক'বা আৰু তোমাৰ কোনটো বিহু প্ৰিয়।
বিহু ক'বলৈ গলে, বিহু তিনিটাই ভাল লাগে, ত' ক'বলৈ গ'লে মোৰ বহাগ বিহুতটো আটাইতকৈ প্ৰিয়। কিয়নো বহাগ বিহুত মানে, আমাৰ প্ৰকৃতিৰ ৰং সলাই, ক'বলৈ গলে, তাৰ উপৰিও কুলি চৰাই যি মাত তাৰপিছত আমাৰ। বহাগ বিহুত যি উদযাপন কৰা, যেনেকুৱা ধৰণে বিহু নাচ গান আদি, মোক বহুতো উৎসাহিত কৰে, ত, তাৰ ফলত মই বিহু বহাগ বিহুটো ভাল পাওঁ, তুমি?
মই তোমাৰ বহাকেই কম।
হয়। তোমাৰ ভাল পোৱাৰ কাৰণটো?
এই নতুন, নতুন, পুলি, পুলি, নতুন মাত, নতুন গছৰ পাত তোমাৰ আৰু কি হ'ল
সেহেতুকে আমি জানো। যিহেতুক আমি জানো। এতিয়া সকলোৱে জানো যে, বিহু তিনিটা আমাৰ। ত' তুমি মাঘ বিহুৰ বিষয়ে কি ক'ব খুজা মোক। ত' মাঘ বিহু এনেকুৱা, এনেকুৱা কি ক'ব খোজা।
মাঘ বিহু। মাঘবিহু। সৰুটো যে কি হয় যিটো আনন্দ তইতো নেজানা মাঘ বিহুক ভোগালী বুলিও কোৱা হয়। অসমৰ অন্যতম প্ৰধান। খচমা যান। তহঁতি মাখ খলা হয় কেতিয়া হ'ব। সকলোৱে নিজৰ পৰিশ্ৰম লাভ কৰে যিটো ছ চপোৱা কাম শেষ কৰাৰ পিছত আৰু তোমাৰ মাঘ বিহুৰ আগত এখন তোমাৰ যিহেতু উৰুকা থাকে, গাঁওবাসীয়ে একেলগে মিলি ভোজ ভাত খাই মেজি সাজে। পিছদিনা পোৱা আকৌ তোমাৰ মেজিটো জ্বলাই অগ্নিদেৱ দেৱতাক প্ৰণাম জনাই দি প্ৰাৰ্থনা কৰে। ৰাতিপুৱা আমাৰ তেল পিঠা, নাৰিকলৰ পিঠা এইবিলাক খায় আৰু গৰম পাই
হয়-হয়।
তুমি কি ক'বা
ঠিকেই কৈছা তুমি ভাল লাগে। মই ক'ব খুজো যে মাঘ বিহুতো এটা ভাল লগা বিহু, কিয়নো মাঘ বিহুত আমি মাঘ বিহুৰ আগৰ পৰাই ধৰা কেইদিনমান আগৰ পৰাই আমি মেজি সাজো, চববিলাক গাঁৱৰ মানুহ মিলি মেজি মেজি সাজে, মেজি সাজি কেনে মাঘ বিহু আগৰ দিনা ৰাতি উৰুকাৰ দিনা সকলোৱে মিলি সেই মেজি তে ভোজ ভাত খায় ত' তাৰ পিছদিনা মেজি জ্বলাই তাৰপিছত ডাঙৰৰ পৰা আশীৰ্বাদ লয়। তাৰ উপৰিও বিহুত ওচৰ চুবুৰীয়া ঘৰত যায়, পিঠা- পনা আদি জলপান খায় ত' এনেকুৱা টাইপ আৰু বিহুত ভাল লাগে আৰু
কাতি বিহুৰ বিষয়ে
আমাৰ আৰু এটা অন্যতম সেইটো কাতি বিহু ক'বলৈ গ'লে আমাৰ আৰু এটা অন্যতম বিহু, সেই বিহুটোত তুলসী চাকি দিয়া হয়। তাৰ উপৰিও ধাননি পথাৰতো চাকি জ্বলোৱা হয়। ত' সেইটো বিহুতটো সন্ধিয়া সময়ত চাকি দি কেনে খেতি যদি ভাল হয় যায় তাৰ কামনা কৰে, ত' সেইটো বিহু অতি জনপ্ৰিয় বিহু তুমি কি কবা খোজা কাতি বিহুৰ ওপৰত।
মইতো কম তোমাৰ কাতি বিহু যিহেতু ত' ধাননি পথাৰবিলাক আমাৰো ইমান ভঁৰাল যিহেতু খালী হৈ থাকে। শুনি আছানে?
হয়-হয় শুনি আছো।
হেল্ল'।
হেল্ল শুনি আছো
হেল্ল' অঁ মই কৈ আছোঁ। অ শুনি আছ নে নাই
অ শুনি আছো
হেল্ল' অ মই কৈছে।
আ শুনি আছোঁ।
কাতি বিহু যাক কঙালী বিহু বুলিও কোৱা হয়, অসমৰ তিনিটা ভিতৰত ই এক অন্যতম। সাধাৰণতে এই কা তি বিহু তোমাৰ আহিনৰ কাতি মাহতেই পালন কৰা হয়। কাতি বিহু মূলতঃ এক কৃষি ভিত্তিৰ উ উৎসৱে তোমাৰ সিদিনাখন তোমাৰ মানুহে তুলসীৰ তলত চাকি জ্বলায়, মানুহে পৰিয়ালৰ সুখ শান্তি আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰে। পথাৰৰ মাজত কৃষকসকলে আকাশ বন্তি জ্বলাই। শস্য যাতে মংগল হক পোক পতংগই উপজই নক ক। কাতি বিহু তোমাৰ
ন তুমি কি কবা কাতিৰ বিহুৰ বিষয়ে?
মই এইখিনিয়ে কবলৈ বিচাৰিছো যে কাতি বিহু সকলোতে ভঁৰাল খালী থাকে বাবে কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়। উম কাতি বিহুৰ দিনা কাতিকে তুলসী তলত খেতি পথাৰত ঔটেঙাৰচাকি দিয়া হয়, ত তেনেকুৱা ধৰণে পালন কৰা হয়, ত কাতি বিহুটো সেইবাবে ভাল লাগে।
তুমি যদি মই সুধোঁ অসমীয়া সমাজত বিহুৰ ভূমিকা কি বা বিহুৰ গুৰুত্ব কি তুমি কি ক'বা?
অসমীয়া মত বিহুৰ ভূমিকা অনেক, কিয়নো অসমীয়াৰ সমাজত বিহু যিহেতুকে অসমীয়াাৰ জাতীয় উৎসৱ। ত
হয়।
বিহু অবিহনে অসম আধৰুৱা। ত' আমাৰ তিনিওটা বিহুে আমাৰ আপোন বিহু। বিহুত বিহুত একেলগে যেতিয়া সমাজৰ গোটেই মানুহ লগ হয়, তেনেককা মাঘ বিহুৰ দিনা মেজি জ্বলাবলৈ সকলো যেতিয়া মেজিৰ গৰত আহে সমাজৰ মানুহ ঠিক তেনেদৰে বহাগ বিহুত যেতিয়া ওচৰ চুবুৰীয়া বা সমাজৰ তাতে যায় সকলোৱে বিহু নাম জোৰে বিহু গায় ত তেনেকুৱা ত কাতি বিহুটো ঠিক তেনেদৰে চাকি জলাই খেতি পথাৰত ত সকলোৱে খেতি ভাল হয় তিনি বিহুৰে অনেক ভূমিকা আছে। অসমীয়া সমাজত তুমি কি ভবা তাৰ ওপৰত?
মই ভাবোঁ বিহু যিহেতু অসমৰ এক জাতীয় উৎসৱ। ই মানুহৰ সংস্কৃতিটো আমাৰ অসম অসমীয়া সংস্কৃতিটো যিহেতু দাঙি ধৰে। ই গুৰুত্বপূৰ্ণ বিহু অবিহনে
হয় হয়।
মই ভাভো আধৰুৱা। বিহু অসমীয়ৰ কেৱল এক জাতীয় উৎসৱ নহয়, ই অসমৰ এক গৌৰৱ এক পৰিচয় বুলি মই ভাবো।
ঠিকে কৈছা তুমি্ কিয়নো কবলৈ গলে? অসমীয়া বুলি ক'বলৈ গ'লে প্ৰথম আহে পৰিচয় বিহু বিহু সেইবাবে। অসমীয়া জাতীয় উৎসৱ বুলি হয় ত' বিহুৰ বিহু অসমীয়াৰ পৰিচয় ক'বলৈ গ'লে বিহুৰে পৰিচয় হয় অসম সেইকাৰণে সেইবাবে বিহুতটো অসমত অতি জনপ্ৰিয়।
উম, উম তুমি আৰু কি কবা বিহুৰ বিষয়ে
আৰু বিহুতটো যেনেকে বৰ্তি থাকে সকলোৱে যাতে মিলি জুলি বিহু আগলৈ আগুৱাই লৈ যায় সেে মই আশা কৰো আৰু।
বৰ্তমান সমাজত চলি থকা বিহুৰ বিষয়ে তুমি কি ক'বা।
বৰ্তমান সময়তো চললে ঠিক ভালেই চলি আছে সকলোৱে। আগে চলাই নি আছে তই তেনেকে আগলৈও যদি
মই ভাবো বৰ্তমান সকল ব্যৱসায় হিচাপে মানে যাই আছে যাই আছে।
হয়- হয় এইটো এটা অনয়তম কাৰণ কাৰণ বহাগ বিহুত বিহুৰ নামত বহুতো ব্য্য়ৱসায় চলে এইটো এটা শুদ্ধ্য কথা। বহাগ বহাগ বিহুৰ নামত সকলোৰে পৰা ধন লৈ ডাঙৰকৈ বিহু পাতিম বুলি ধন গোটাই কিনে সৰুকে বিহু পাতি বাকী ধন বোৰ এনেই অপচয় কৰা যেন হয় ত' তেনেকে এইটো অপব্ৱহাৰ হৈ আছে ত' যদি বিহুটো ভাল সকলোৰে পৰা ধন লৈ ভালকে। তাৰ হয় তেতিয়া সেই বিহু আগলৈও এনেকৈ যাই থাকিব ত মই ভাবোঁ যে দুয়স্থ সকলোৱে নিজৰ আপোন হিচাপে কৰিব লাগে কোনো ব্যৱসায় বা চাৰ্ফিফ কৰিব নালাগে মই এইটোৱে ভাবোঁ।
তুমি কি হবা বৰ্তমানৰ বিহু আৰু আগৰ বিহুৰ মাজত পাৰ্থক্যয় দেখা যায়।
নাই -নাই বৰ্তমান বিহুত আৰু আগৰ বিহুটোত অনেক পাৰ্থক্য আছে
এটা আগতে বিহু বিলাকত।
কেনেকুৱাধৰণৰ।
আগতে মানুহ বিলাকে আগতে মানুহ বিলাকে আগতে যেনেকে উদচল আগতে যেনেকে মানুহে বহাগ বিহু। ওচৰ চুবুৰীয়া বা গোটেই সমাজৰ ঘৰত গৈ একগোট হৈ বিহুনাম জুৰি ঘূৰিছিল কি আজিকালি তাৰ সলনি। বিহু পাতে প্ৰগেম পাতে গায়ক পাতে তেনেকুৱা ধৰণে পাতে ত' এনেকে চাবলৈ গ'লে বহুতো সলনি হৈছে নিয়ম বিলাক ত' এনেকে সলনি হৈ থ কিনে আগলৈ বিহুতটো নোহোৱা হৈ যোৱাৰ। হৈ যাব পাৰে ত' আমি যাতে বিহুটো বচাই ৰাখিবলৈ আমি সকলোৱে মিলি আগৰ যি বিহুৰ নিয়ম আছিল সেই নিয়ম বৰ্তাই ৰাখো সেই আৰু আমি কৰিব লাগে।
সেইটো সমাজখনেও তাৰ প্ৰতি অলপমান গুৰুত্ব দিব লাগিব।
হয়- হয় ঠিক আছে আজিলৈ সামৰিছো ভাল লাগিল তোমালোক। কথা পাতি।
গান গুনা। অ' দিয়া
ঠিক আছে আজিলৈ সামৰিছো। সামৰিছোঁ দিয়া
অ '